হেল্ল'?
হেল্ল'?
অ' কি কৰিছ?
মই এই দোকানত।
দোকানত
উম।
অ' দোকানৰ টাইমিং কেইটালৈকে থাকে তোমাৰ?
কি বস্তু?
দোকানৰ টাইম কেইটালৈকে থাকে তোমাৰ?
অ' মৰ্ণিং ইলেভেনত থাকো ৰাতি সাতটা।
হা', হা'
মৰ্ণিং এঘাৰটাৰ পৰা সাতটা।
মৰ্ণিং এঘাৰটাৰ পৰা সাতটা?
উম।
উম, মোৰ মনে লঞ্চ ব্ৰেক টো ইমান দেৰি নিদিয়ে, মোৰ লঞ্চ ব্ৰেক আছে আঢ়ৈ টা লৈকে। আঢ়ৈতাৰ পিছত আকৌ ইঞ্জিনিয়াৰ চাৰ আহি যাই মানে।
লাঞ্চ টাইম চলি আছে নেকি?
লাঞ্চ ব্ৰেক দিছেগৈ বোলে আৰু আঢ়ৈ টা লৈকে, আমাক কৈছে তোমালোকে বোলে খাই আহা।
ইণ্টাৰনশিপ কত লৈছা?
হু', হু'।
কি ক'লা?
হেল্ল' চাউণ্ড অহা নাই? হেল্ল'?
হেল্ল'?
অ' তোমাৰ চাউণ্ড অহা নাছিল, কি কৈছা?
মই কৈছোঁ ইন্টাৰ্ণশ্বিপ ক'ত কৰিলা?
একো আৱাজ অহা নাই তোমাৰ।
ইণ্টাৰনচিপটো ক'ত চলি আছে তোমাৰ?
ইণ্টাৰণশিপটো মোৰ পি এইচ ইও।
হয়।
পাব্লিক হেল্থত কৰি আছোঁ মই। সেইটো ইণ্টাৰনশ্বিপখিনি, হু?
আৰু কিমান দিন বাকী আছে?
এই সপ্তাহটো বাচ।
এইেটো সপ্তাহ লাষ্ট?
এই সপ্তাহটোৱে আছে হ, আজি ৱেডনেছডে নহয় এই ছেটাৰডেলৈকে হ'ব আৰু। ছেটাৰডে হয়ও নে নাই সেইটোও ঠিক নাইকিয়া মেলি পেললে ছাৰে ক'ব আৰু। এইবিধটো অলপ চাইড ভিজি, চাইড ভিজি সেইবিলাক কৰাই মেলি পেলাই আছে। এনেকে।
ৱাটাৰ টেংক চৱাটাৰ টেংক এইবিলাক দেখুৱাই মেলি তাৰপিছত আকৌ ৰিপৰ্ট দিব লাগিব। বহুত জ্বালা আছে। আকৌ কলেজত বোলে ৰিপৰ্টৰ প্ৰেজেনটেচন দিব লাগিব। ইঞ্জিনিয়াৰিং লাইফটো জ্বালা বেলে, এক জনাইতো আৰু। হেল্ল'।
উ, হয় জানো জানো।
অ' তুমি হেডফোন ইউজ কৰিছা নেকি?
হয় মই হেডফোন নিয়ে সেইটো কথা পাতি আছোঁ, মই লেপটপৰ কাম কৰি আছোঁ।
অ' হেডফোন দি কথা পাতি আছা?
হয় হয়।
অ' চাউণ্ডটো বহুত কম কম হয়। এক মিনিট ৰ'বা। হেল্ল'। অ' ক? কি হ'ল? ৱাগেনাৰখন, গৈ আছোঁ। অ', অ' ঠিক আছে। হেল্ল'।
হয় হয়, কোৱা?
অ' এই নাই লগৰ এটাই মাতিছিলে, মানে কি খাম এনে কি অৰ্ডাৰ কৰ সুধি আছে। এ, তোমাৰ অফি এইটো কি কয় দোকানখন আছে ক'ত বাৰু?
এইটো আজাৰাত আছে।
হু? কি ক'লা?
আজাৰাত আছে আজাৰাত।
আজাৰাত?
অ'।
মই এইটো কি কয় নাই এই দুদিনে ভাবছিলোঁ কল চল কৰিম বুলি, এই দুদিনে কৰিম এই প আহোতে আহোতে এয়া ধৰা কি চেচ হৈ গৈ পেলাই সন্ধিয়া চাৰিটামানত আমাক এৰি দিয়ে হা। আমাক মাতে বাৰটাত। বাৰটাৰপৰা আকৌ চাইট ভিজিত টাইট ভিজিত কৰাই মেলি মেলি পেলাই বস্তু দেখুৱাই চ আকৌ প্ৰিণ্টাট চিন্তাওট আনিব মেলিব লাগে। তাৰপিছত লাঞ্চ ব্ৰেক চাঞ্চ ব্ৰেক দি মেলি আমাক চাৰিটাত এৰে। চাৰিটাত তাৰপিছত অকমান এপাক এনে লগৰ কেইটাৰ লগত যোৱা হয়। আহোতে মিলতে ঘৰ বাহি যায় চাৰে পাঁচটা ছটা, ত' চাৰে পাঁচটা, ছটাত অহাৰ পিছত এইবিলাক গা পা ধোৱা মেলা সেইবিলাকত টাইম চাইম পুৰা মানে গুচিয়ে যায় আৰু। এইকাৰনে একেবাৰেই ফ্ৰী হোৱা নাছিলো, আজি অলপ ফ্ৰী হয়। এতিয়াও ফ্ৰী নহয়ে গৈ পেলাই, এতিয়া লাঞ্চ ব্ৰেক বুলি পেলাইহে পাইছোঁ।
হয় নেকি
উম এইটো সময়ত দুপৰীয়া সময়তো ফ্ৰ্ৰী নাথাকে আৰু সেইদিনা তোমাৰ লগত কথা পাতিব পাৰিলো সেইদিনা চানডে আছিলে চানডিয়ে ভালো কথা পাতিব পাৰিলো চানডেটো বন্ধ হৈ থাকে বাকী কোৱা আৰু সিদিনা কিবা ইণ্টাৰভিউ আছিল নেকি
অ ইণ্টাৰভিউ চলি আছিলে আজিও চলি আছে আহ যোৱ নাই নাই আজি যোৱা নাই আজি মানে যোৱা কালি তোমাৰ চিনিয় এিে গৈছিল ন আজিানে ল' কেেী
অ আজি
কালি হ'ব বিলিংিভ কালি যাম ফিলি গ নাম
ইয়াত মানে অ চেলৰ চিেম কেনেকুৱা াই ব এইটো
বুজি ক
এইটো চেলোৰীিেমটো কেনেুৱা টাইপৰ
চেমি হ জ্ৰব ভেণ্ডাৰ হয় না
হ হ
মি সে নাপওঁ কমিশন প দিন কতি পা
নহয় নহয় নহ মান এইটো কি ন মানে ৱ
অ চাগ মানট পায়
নহয় মানে কিমান মানে মানেলি তেনেটাইপ স
মান বেিকাৰ তোমাৰ থ থ থড্ৰড ত ঘৰত আৰ্জেণ্টাইন বনছ অ এেডে বনছ দিয়ে উঊনৈছশ পঞ্চাশ তাৰপিছতমি ধব এক মাহত পোনো দিন নাই্যটো কৰিছা তেতি তোম পোন্ধৰশ টকা এক্সট্ৰা প্লাছ ৰৰুম ভাাৰ কাম দু হাজাৰ এক্সট্ৰা হোটেল মেলে উঠোৱাামথি
ঠিকেই আছে গৈ পলে আৰু বাকী এইটো কিানে খোৱা জেগাটো কত হয় গুৱাহাটীত নেকি
আৰু ঘৰ সংানচাৰ
গুৱাহাটীত ন ঠিকে আছে কিছুমান কিছুমান যদি ধৰক কৈ পেলাই সেইফালে ঘৰ চৰ আছে যিবিলাকৰ সিহঁতো গি পেলাই ইয়া ৰুমৰ ভাড়াটোও বাচি যায়
উহু
যিবিলাকৰ ধৰক তাতে ঘৰ চোৰ আছে সিহঁতো ৰুমৰ ভাডাও আছিলে
আৰু ৰুমৰ ভড়া ডি ভা কি হয় থাককা
হু
সেইটো ৰুমৰ ভাড়াটো দিব
অ সেইটোও বাছি যে কি যিবিলাকৰ মানে ঘৰে তাত
ন যাৰ নিজৰ ঘৰ আছে সিহঁতক পইচা নিদিয়া
অ সিহঁতক নিদিয়ে নেকি মানে অ দেখুৱাব লাগে কিবা চাগে
তোক দেখাব লাগিব ন আধাৰ এড্ৰেছ দেিলি গম পাই যাব না তুমিয়াৰ লগাওঁ বাহ লগ কৈছ তই
অ বুজিলো
তাৰপিছত তুনে ইয় লোক েল হয় ্ৰেপৰ্ট ফেিটিটো হব যিহু মান গণ পাইছে দু কিলোমিটাৰ দূৰত তে তাৰ পৰা বাছে পিক আপ কৰিব আহিব ল'ব আহিব ফব আহিব আৰু যেতিয়া ডিউটি কৰিব যাবাউ খাব কাৰণে
জব চৰ্ এনেক আইডিয়া এটা ন কৰা নাই যে
চোৱাচোন তোমাৰ তোমাৰ লগৰ চগৰ আছে নেকি তে আ, লগৰ কাম কৰিব বিচাৰি পঠাই দিলাক চ আছিলো ড্ জই কৰি দিম খালাৰউ
ইণ্টাৰভিউ লগোৱা যদিম অ, নেকুৱা টাইপৰ ন।
ইণ্টাৰভিউত পাছ কৰি দিম সেইটো চিন্তা কৰিব নালাগে। মোক খালি মানুহৰ নাম কেইটা লাগিব।
ঠিক আছে এইটো কি কয়নে আৰু চেলেৰীটো কিমান কৈছিলো।
তোমাক মই চোৱায়ে হ অ, দিছিলো। নিশ্চ আ নহ তইমোৱাটছএ আ পঠাই দিম।
সেয়া গ্ৰুপৰ টিৰিছ। উ।
এডুকেনেল মানে পঢ়া কিমান হ'ব লাগে।
টেন, টুৱেলভ
টেন, টুৱেলভ হলেই হ'ল ন।
এইটো মানেৰী যাবৰী।
অ'। বাকী এনেই বি টেক ডিপ্ল'মা সেইবিলাকৰ কি কেটেগৰী হয়।
সেইবিলক কাৰণে ব্ৰকেট কামেই নাই। এৰ থাকিব বি এ মেজমট কৰিছে এইবাক থাকিব।
অ, বুজিছো এইটো মানে মেনেজমেণ্ট টাইপৰ কাম ন।
ন, তেৰ পষ্ট কৰ দিছে সব বি গ্ৰেড যাবা বিগ্ৰেডানেলোক একাউণ্টেণ্ট আছে। তাৰপিছত কেচিয়াৰ আছে, সেইবিলাকে আছে, মেজমেটাৰ মানুহ লাগে এইবিলাক আমাৰ চেলাৰী এটমষ্ট থাৰ্টি থ্ৰী।
আৰু প্ৰমোচন চমোচনটো কিবা আছেই আৰু পিছত
এইটো প্ৰমোচন মানে কি তুমি ভাবা যে কি ছিক্স মান্থ ভালকে কাম কৰিছা। ম লিডৰ বাই দিই কাম কৰ আল গহ, গহ চলে খাই।
অ, টম চৰা বিলাক ভাল আৰাম চেলাৰীটো পাই গ'লে হৈ যায়।
আৰু ইয়াতে তুমিজ কাম কৰিলো এক্সৰিয়ে কৰি গ আৰু। বছৰ লাষ্ট মান্থত জেপটো আহি আছে গুৱাহাটীত তাতে জেপুত আৰু চালাৰী দ ইয়াতে যোন ওঠৰ হাজাৰ দি আছে যাতো বিশ হাজাৰ, পচিছ হাজাৰ দি
অ, এক্সপৰিয়ন্ঞ্চছ ত তেনেকেওলাইছে।
কি ক'লে?
তেনক এ্সপিৰিয়ন্ঞ্চ তটো লেছে
এক্সপ নালাগে ফ্ৰেচাৰ, এক্সপ মস্ত ৱেলকাম।
এনে তিনগটাই পকে নকৰি দিলও গম কিবা এক্পৰিয়ঞ্চ, চাৰটিফিকে এ ওলাইলাই দিবাৰিবােকি
ক'লপ
ইয়াৰ পৰা মান ধৰা এক্সপেৰিেঞ্চাৰ্টফিকেট কিবা
বেং এইটোত তুমি কাম কৰা যদি তোক তিনিমাহ পিছত চাৰটিফিকেট দিব লিখা আছে ত চোৱা।
অ, নহয় মানে এইটো কিান এনেই নকৰি পলে মানে তুমি এনেই কিবা হেল্প চুল কৰিব পাৰিবা নেকি। পেমেণ্ লাগিলে দি দিয়া হ'ব গৈ প এনে চাটিফিকেট যদি ওলাব বিচাৰে
চাৰ্টিফিকেট লাগে ইণ্টাৰ্ণচিপৰ, না এ-কামৰ কিবা এক্সপেঞ্চ চাৰ্টিফিকেট লাগে?
একপৰিঞ্চ চাৰ্টিফিকেট।
এ্সপিৰিন্ চাৰটিফিকেট ম কি তুমি কাম কৰিৰিছে।
নাই, নাই।